অ', কি কৰি আছ?
চাহ-তাহ খালি নে কি, এই চাহ বনাই আছিলোঁ মই। চাহ নাই, অ', সোনকালে খালি যে?
খালোঁ, মইও এই কাম কৰা মানুহজনকো দিলোঁ আৰু মইও খালোঁ।
কিমান কৰিলে?
কাম, অ' আৰু অকমান এতিয়া কৰি আছে আৰু, হ'ব এতিয়া বেছি নাই আৰু।
অ আমাৰও কৰি আছে মানে, উ হয় হ'ব আকৌ কাইলৈ মাতি চাম।
আহ। কাইলৈ মানে টিঙৰ টিং লগাই আছে। ওপৰত তিন লগা আছে নেকি? উপৰত তিং লগাই আছে নে?
ওপৰত মানে হেৰি হে ঘৰটো যে বৰষুণ পৰে।
আহ, কমাই দি কালি, দিলি অ আহ ৰাখ নহলে।
তাৰপৰা সে সেইটো চিজিল, ৰুমটো হৈ গ'ল আৰু লগাই টিং খিনি। এতিয়া মানে কি আও, ওচৰৰ পৰা মানে পলিথিন বিলাক এৱাই আছে, পলিথিন বিলাক লাগি আছ যে, সেই বিলাক এৰুৱাই কৰি আছে আও।
অ চতাত কি পলিথিন আগতে, পলিথিন লগাই থোৱা এৰোৱা নাই জানো?
ঘৰত এতিয়া হেইয়া এৰুৱাই আছো। নাই নেওৱালে ওপৰখনত।
উ'ম, উ'ম। উ'ম উম উম, চাই ছাইড টো হেৰি মাৰিলে, ৱাল মাৰিলে।
চাইডতটো ৱাল মাৰা নাই এতিই নাই নাই-নাই মাৰা নাই ৱাল। উ'ম।
উ'ম।
এতিয়া ৱালমাৰা নাই চাইদটো, কমাতে তেতিয়া গাথনি আহিবই এইয়াত হ।
অ', অঁ,
তাৰ পৰা যে, লৰা-ছোৱালী কাপোৰ খিনি যায় চাদৰ খিনি, বৰ ভাল লাগিছিল। কেইখন লগাইছিলি?
অ' লগাই আছিলো, মই কেইখনমান। দহ পোন্ধৰখন মান, বেচিলোৱে।
আকৌ লগাবি বোলো অ টাইম পাছ হব।
গামেই গৰমৰ মানুহকেইদিন গৰমকেইদিন জাই লওঁক,
অ', অ
তাৰ পিছত লগাম আও, এইকেইদিন বৰ গৰম যে।
হয় দে একদিন বৰ,
সেইকাৰণে লগোৱা নাই। উম তাৰপা এই মহ সোবাও ন, মই খোপাও ধেৰ,
সেই পৰা মহে মহ নহ ভালে নে বেয়াই নে, কিছুমান বেয়া মহো ওলাইছে জ্বৰ হয়। কাৰণে ভয় লাগে।
অ', উ'ম সেইকাৰণে বোলো দুদিন মমান যাওক আও, তাৰ পিছত লগাম আৰু ন, এইকেইদিন এতিয়া মই বেলেগ কাম কৰি আছো বেলেগ কাম কৰি আছো কাপোৰ-চাপোৰ ৰং দি আছো যে। কাপোৰ ৰং দি দি বেছি আছো। অ'।
কাপোৰৰ ৰং দিছ কি কাপোৰ?
অ'
অ তাত সেই ফ্ৰেবিক কৰা ফ্রেবিক কৰা মই অ মই বোলো ৰং দিয়া আৰু এইয়া আৰু আছে নহয় বগা
মেচিনটো আনি মেচিনটো আনি ৰং দিয়ে যে। আ।
অ'।
কোনে আইজনী আনিলে?
অ'।
তাক যে চাম একা আনিলি কলে আনিলে জানো, দিছিলে যে লাগিব বুলি।
আনিব পা নাই আনিব আনিব হে এ হেৰি মানে অ এইকেইদিন কৰি হোৱা নাই যে।
অ'।
আৰু হেৰি ফেব্ৰিকটো কৰি হোৱা নাই। হলে লৈ আহিব আও।
অ, অ, অ।
তাৰপিছত মই এতিয়া কৰি কৰি বেচি আছো আও।
অ ভালে কৰি
তোক লাগিলে লবি। অ তোক লাগিলে লবি আক, হেৰি কৰিবি ওচৰৰ মানুহ এজনী মান ঠিক কৰি দিবি।
অ।
কোনোবাই লয় নেকি সুধিবি, তই এযোৰ পিন্ধি পেলাই দেখুৱালেহে বেলেগকে লব ন।
অ সেইটোয়েতোন এযোৰ লম আক মইও।
অ লৈ পেলাই পিন্ধি পেলাই ইজনীয়ে সিজনীয়ে দেখিব আও। ইজনীয়ে সিজনীয়ে দেখিব তেতিয়াহে বেলেগেও লব ন।
পাৰিছা নে কি সেয়া।
অ দেখুৱাই দিছেআৰু ৰং কৰিব পাৰিছো কিয় নোৱাৰে আক।
মই শিক শিকিবগৈ লাগিব ৰ চোন এঘৰত গৈ আ মই যায় চিকিম গৈ ৰ। উম উম।
আ আহিবি দে শিকিবলৈ।
যা
দেখাই দি এ মেচিনটো আকৌ কিনি আনিব লাগিব।
কিমান লয়?
জানো কিমান দি আনিছে, মই তাইক নুসুধিলো নহয়।
অ সুধিবিচোন সুধিবিচোন।
আ। তাৰ পিছত কাপোৰ আনি দিছে, মই এতিয়া ফেব্ৰিক কৰি কৰি সেয়া বেচি আছো।
অ না নে
আকৌ গোটৰ সেয়া হিচাপ দিব লাগিব ন।
অ। নিজৰ কাৰণেও ভাল হ'ব হয়। কিয় হিচাপ দিব লাগে? নিজৰ কাৰণেও বুলো পিন্ধিবলৈ ভাল হব। হা?
গোটৰ পইচা পোৱা নাই জানো? গোটৰ পইচা পোৱা নাই জানো? সেয়া এতিয়া হেৰি কৰি পেলাই এয়া বেছি বেছি আকৌ তাত দেখুৱাবা নালাগি বা জানো? এতিয়া তেতিয়াহে আকৌ হেৰি পাম আকৌ ন?
অ, তই মই আকৌ গোট পোৱাই নাই আকৌ গো টা ভালে দে গোটত সোমাই ললি। আমি
গোটত সোমাই লবি। আজিকালি গোত ন গোট চবতে হ'লেই। চব মানুহে হা। ত নাওচা মানুহ কেইজনীমান লগ লৈ পেলাই সোমাই ল'বি। সোমাই ৰেচষ্ট্ৰেশচন কৰিবি আ। এ বেংকত ৰেচষ্ট্ৰেশচন কৰিব লাগিব। তেনেকে ৰেচষ্ট্ৰচন কৰি লৈ পেলাই, অ।
মাজতে নলয় ৰেজিষ্ট্ৰেশ্যন হৈ গ'লা।
নতুনকে খুলিবি দহজনীমান লগ লৈ পেলাই।
অ অ অ।
ওচৰ মানুহখিনি দহ জনী গোটা লবি। লৈ পেলাই ৰেস্তা গোটটো খুলি আৱ বহি কটা হেই ছেই পচিতিং লিখিবি।
উম।
লিখি বেংকত জমা দিবি ৰেচষ্ট্ৰচন হৈ যাব, তাৰ পিছত পাবি। এতিয়া আকৌ দিব বোলে।
অ, তাৰ পিছত কাম কৰিবি তই সেইডখ ওচৰতে গৰু ছাগলী আনি ল'বি ন। পিঠা এখন আছে। দুজনীমান পুহি লবিয়া। হয়। অ, পুহি লৈ পেলাই সেয়াকে বেছি এ দেখা দিবি লি হেৰি কৰি পেলাই গাখীৰ কিও বেচিব পাৰিবি।
তাৰ পিছত আজিকালি সেয়া গোবৰ চোবৰ মানুহে লৈ যায়, সেয়াও পইচা দিয়ে ন। গোবও দিব পাৰিবি, পচন সাৰ কৰি ঢেৰ কাম
মানুহ পা নহয় এতিয়া দহজনী মানুহ পাবও লাগি
পাবি দে, ওচৰতে বিচাৰিবিচোন? তহঁতৰ ওচৰত হে ধেৰ মানুহ আছে। বিচাৰিবি আকৌ দহজনীমান। এনে এটা কবি আও গোত এটা ন। যোন যোন নাই যোন যোন নাই বোলো গো গোটত আমি কিজনীয়ে হেৰি এটা নতুনকে আহিছো। আমি কিজনীয়ে গোট এটা খোঁলো দিয়ক বুলি কয় অলপ পেলাই খুলি লবি। খুলি পেলাই তাৰপিছত এ গাঁৱলীয়া বেংকতে সেই পাচবুকে খোলিবি। গোটটোৱে পাচবুক খোলিবিও। খুলি পেলাই পইচা জমা থবি কেইটামান থৈ পেলাই তাৰ পিছত য পেলাই গোট তটো ৰেজিষ্ট্ৰেশচন কৰি লবি।
সেইখিনি বাৰু হৈ যাব। কিন্তু আমাৰ যে এতিয়া আধাৰ কাৰ্ড পান কাৰ্ড যে তাত আছে। যে গাঁৱত যে তাৰ পৰা এয়ালৈ তেনচ চা কৰি ল'ব লাগিব। প্ৰথমে
অ', ট্ৰেন্সফাৰ কৰি ল'ব লাগিব।
তেতিয়াহে পাৰিম নহ'লে মই এতিয়া তাত পাৰিম আৰু অ, কিন্তু নহলে
অ', অ, বুলি এতিয়া আমি ইয়াত চাৰকে হৈ ললো ন।
অ',
গাওঁ বুঢ়া হাতে লিখা লবি।
অ',
লিখাই পেলাই কি কৰিব লাগে। গাওঁবুঢা জক সুধিবি তহঁতৰ ওচৰতে আছে। গাওঁবুঢ়াজনৰ ঘৰ
লঠাৰ পৰৰি গাওঁবুৱা তাৰপিছত সুধি পেলাই কি কৰিব দিয়ে কৰি লবি আৰু কৰি লৈ পেলাই সেইখিনি কৰি গোটটো খুলি দিবি।
অ', সুধিব লাগিব ৰ মানুহ চিনাকি মানুহ কেইজনীমান তিয়া বিচাৰি নিচিনাকি নাইয়ে। মানুহ এতিয়া কাক কেনেকে সুধিমগৈ সেইটো এটা
পাবি দে সিহঁতোখত আৰু ছাগলী দুজনীমান আনি লবি তাৰ পিছত গৰু দুজনী আনিবি তহতৰ ওচৰতে পথাৰখন তাতে গৰু ধলাও এতিয়া গাখীৰও দিব পাৰিবি ন? তে ডায়েৰী এখন আছে। তাতে গাখীৰও দিব পাৰিবি পোৱালি কেইটা বেচিব পাৰিবি। ন আৰু ধৰি লওক কাৰোবাৰ মানুহকো দিব পাৰি ওচৰ মানুহক তেনেকে হেৰি কৰিব লাগিব ন? ব্যৱসায় এটা কৰিলেতো ভাল এতিয়া কৰিবই লাগিব ন।
কৰিবই লাগিব। এতিয়া কিনি কিনি খাওঁ গাখীৰখিনি হয়। তুমি খোৱাতকৈ ঘৰতে অ ন নহয়। সেইটো কণ কষ্ট কৰিবও লাগিব হয়। মানুহে এনে বহি থাকিলে কি পায়? উম
লৈ লৈ যায় কিনিকিনি গোবৰ বিলাক আজিকালি আজিকালি সেই কবি খেতি কয়ে তিয়হৰ খেতি কৰে। সেই তেনেকে লৈ লৈ যায় নহয়।
উম', উম,
অ', তেনেকে গোবৰও দিব পাৰিবি ন। গাখীৰ দিব পাৰিলি তাৰ পিছতে পোৱালি হ'ল। পোৱালি বেচিলি তেনেকেই ইনকম হৈ যাব গৈ হয়।
অ', তেনেকে হ'বগৈ আকৌ কৰিব লাগিব ৰ কিবা ন কিবা কিবা এটা কৈমে আও
অ', মই এটা না গল চব পোহা সুবিধা নাই যে, সেইকাৰণে মই এয়া কাপোৰ ব্যৱসায় দিছো যে
আমাৰ আকৌ সুবিধা আছে। জেগা যে কম যে গোবৰ চোবৰ পেলাবলৈ হল। জেগা হ'বেইটো পৰাে মোৰ টেনচন
এই হেদখতে পেলাবি পথাৰখননৰ ওচৰতে।
হা বেলেগৰ মাটি আকৌ মানুহ ঘৰ হ'ব দে আহ অ, অ, হ'ব দে